হেল্ল'
হেল্ল' অঁ, অঁ। অ এ মোৰ মানে বহুত নেটৱৰ্কৰ প্ৰব্লেম গম পাইছানে যে কল কৰিলে যে বহুত মানে কি ইখন ঘৰি থাকে। নেটৱৰ্কতটো ঘূৰি থাকে বহু অ বহুত টাইম পিছত গৈ কিনে কানেকশ্যন হয়।
দিনৰ টাইমত মানে বেছি
অঁ সেইটোয়ে মানে, অঁ মানে দিনৰ টাইমত বস্তুটো মানে ইমান ইউজ কৰা হয় ন ত ৰাতি টাইমত যে ভালকৰি নচলে। আৰু ক'ব গ'লে মোৰ মোবাইলত কেনেকোৱা দেৰ জি বি পোৱা যায় ন আৰু মই ক'ব গ'লে ডেৰ জিবিৰ পৰা মই ত একজিবি পোৰা মই দিনততে চাই পেলাও। তো হাফ জি বি থাকে, ত' হাফ জি বি টো ইমান ভাল কৰি নহয়।
ইমান নাচাবা মানে। এতিয়া আৰু দৰকাৰ পৰে ন নেট লাগ
মোৰটো নেট বাচিয়ে যায় মোৰ দেৰ জিবি ইউজ এ নহয়, ফিফটি পাৰচেণ্ট খতম হোৱাৰ মেচেজ এ নাহে মোৰ। এনেকা। মোৰ নেটবলাক ক'ত গৈ আছে ভগৱান জানে।
সেই ৰাতি পোৱা নটা, ৰাতি পোৱা নটাত ক'ব পুৰ ৰাতিপুৱা ফিফটি পাৰচেন্ত শেষ। এ দু অ দুপৰীয়া এটাত কব ফিফতি পাৰচেণ্ট মোৰ ক'ব ৱান জীবি কব একে জকে তোমাৰ শেষ হৈয়ে যায়। ত আবেলি মানত নাইন টি পাৰ আবেলি মানত নাইনটি পাৰ্চেণ্ট শেষ হৈ যায় পিছত এই টেন পাৰ্চেন্টো লৈ কিনে ৰাতিখন ই কৰিব লাগে টেন পাৰ্চেনটো লৈ কিনে পিছত গৈ দেউতাৰো স্কিন টাচ অ দেউতাৰৰো স্কিন ট্তাছ ফোন আছে এ ত দেউতাৰ পৰা হচ পট লৈ লৈ লৈ- লৈ কিনে কথা পাতিব লাগে। কেতিয়াবা কেতিয়াবা এই এইটোৰ কাৰণে নেটৱৰ্ক ইচু হৈ থাকে। অঁ নহ এ এনে হটচ স্পট কানেক্ট কৰাই আছিলে মানে কি কোৱাচোন হা মোৰ এইটো মানে এ ডিফেক্ট আছে, মই যদি হট্ স্পট কানেক্ত কৰি লও ন তুমি তেনে ভাল কৰি কথা পাতিব নোৱাৰিবা। মোৰ লগত।
হয় নেকি, অ নেতটো মানে আপ ডাউন কৰি থাকে।
আপ ডাউন কৰি থাকে, মানে সেইটো হটস্পট তুমি যদি ফিল্মচ ফিল্ম চোৱা, মোবাইলত কিবা চোৱা তেন্তে ভাল চলিব, কিন্তু কল কৰিব হলে হট্ স্পট লৈ কল কৰিলে বহুত প্ৰব্লেম।
আচছা, আজি বৰষুণ দিছিলে নেকি।
অ?
হা, আজি বৰষুণ দিছিলে নিকি।
বৰষুণ দিয়া নাই, অ নহয় বৰষুণ অলপমান মেঘ অকমান মেঘ মেঘ আহিছিলে, কিন্তু সেপিনে তাহে উৰাই কিনে লৈ গ'ল বৰষুণটো, কিন্তু বেলেগ জেগাত বোলে বৰষুণ হৈছিলে, তাৰ কাৰণে অলপমান ঠাণ্ডা ব
বেলেগ ফালে হৈ আছে, মৰিয়নী ফাল চাইড পিছত আৰু কলকাতা য
অঁ এই সেইটোৱে সেইপিনে হৈছে ন, উম মানে সেইপিনে হৈছে ত কাৰণে অলপমান ঠাণ্ডা বতাৰটো সেইপিনৰ পৰা আহি যায় কিন্তু কি আৰু এইটো ঠাণ্ডা বতৰটো আধা ঘণ্টা এঘণ্টাৰ কাৰণে দিলে পিছত গৈ আকৌ ছেম।
আকৌ
গৰম গৰমেই সেইটোৱে, গৰম গৰমেই আৰু।
নাজানো আৰু গৰমত মানুহ মাৰি পেলাব।
উম উম সেইটোৱে। উম
পিছত আজি কিহে ভাত খালা।
আজি হাতেৰে খাইছো আৰু আইটেমছ বিলাক হ'ল আহ দালি বনাইছিলে। পিছত আহ ই বেগে অ।
হাতেৰে ভাত নখাও।
আচ্ছা। কিহেৰেদিয়ে চামুচেদি আচ্ছা না। কিন্তু বেছিভাগৰ এইটো হেবিট থাকে ক'ব গ'লে বেছিভাগে স্পোন দি খায় বেছিভাগে হাতে দি খায় এইটো হেবিট থাকে।
অ মই আকৌ স্পোন দি খাও এই কাটা স্পোন বিলাক নাই?
আচ্ছা নহয় মানে কি? কি কৈছে হা এই আ। আচ্ছা তো এটাতকে ভালে এক্টিভিটি কৰা।
চাওমিনৰ চামুচ বিলাক দি পেলাই মই ভাত খাঁও। ভাল লাগে। খাই অলপ অলপকে খায়।
কব গ'লে কি কোৱাচোন হা তুমি যেতিয়া এটা কিন্তু বিয়াবাৰী যাবা না। তুমি যেতিয়া চাবা কিন্তু বুকে। যি টাইম হৈ আছে বেছি। চবকে কিন্তু হাতেৰে নেখায় স্পোন দি কিনে খায় অ চামুচ দি খায় আচ্ছা। অ সেইটোয়ে ন। প্ৰেক্টিছ কৰিব লাগে তাতে গৈ কিনে ধাপাক কৰি চবৰ ওচৰতো। কুন্দি দি খাব গ'লেতো অলপমানতো। আহ কেনেকুৱাকেপৰি যায় ন তুমি চোৱা হা কেনেকে ইমান ডাঙৰ এটা ফিচ দিব। ত ফিষ্ট টো তুমি চামোজে। খাব নোৱাৰি তাৰ পাক। তুমি অলপমান ঘৰত প্ৰেক্টিচ। কৰিব লাগে তুমিয়েই। কলা যি চাওমিনৰ চাওমিনত। যোনটো চামুচ ইউজ কৰে সেইটো দি খাওঁ। ত সেইটোতে মাছ খাবলে ভালেই আৰু
চিকেন খাব ভাল সেই কাৰণে মই সেইবিলাক দি খাই থাকো আৰু
উম। দিয়ে চেলাই শ? উ
তেতিয়া মানে কি হয় তাতে গৈ পেলাইও মানে অলপ জল্দি জল্দি খাব পাৰিম মই।
ক'ব গ'লে কি কৈছো হা, স্পন দি খালে অলপমান ষ্টেডাৰ্ লাগে, গম পাই কল যা তুমিছা উম বাক বাকি চবে বোলে উম বাকী চবে বোলে স্পুন দি খাই আছে তুম নিজৰ এটা হাতেৰে খাবলৈ তাই ভাল নালাগে ন। তাৰ কাৰনে
নাই, হাতেৰে খাব ভাল লাগে ধৰা কেতিয়াবা কেতিয়াবা ধৰ কিছুমান বস্তু থাকে, যিবিলাক বস্তু দি হাতেৰে মাখি শি খাব
অঁ, সেইটোৱে যেনেকা তুমি, মানে চোৱা বা যে তুমি কেনকা পুলও ললা, বা
যিটো পোলাও থাকে
হঁম।
পোলাওটো স্পোন দি খাই ভাল লাগে।
ন সেই তো, এনে তুমি ই কৰি খালা তেন্ত তোমাৰ ভাল লাগিব, কিয়তু তেন্ত তুমি স্পুন ললা, স্পুন ব, তুমি পুৰা, ই ল'লা কিন্তু পোলাও ললা, পোলাও বোলে কেনেককাা এইটো, আহ কিন্ত চিকেনৰ কেনে গ্ৰেভিখন ললা তাৰ পৰা অলপমান চিকেন ল'লা অলপ মানে কিন্ত আলু এলা অলপমান কেনেকা পিয়াজ ললা, সেইটো মাত সি কিনে একেবাৰে পুৰা টো দি নিমখ জলকীয়া দিম উম
হেইটো দি খায়ো ভাল লাগে নহ, মই মানে এই আজি স্পুন দি খাই দি মানে মাজে মাজে স্পুণ দি খাই দিওঁ, যাতে মানে অলপ বাহিৰত গৈ অলপ খাব পাৰো।
সেইটোৱে সেইটোৱে প্ৰেক্টিচো হৈ যায় কব ক'ব গ'লে প্ৰেক্টিচো হৈ যায় সেইটোৱে নহ, অলপমান প্ৰেক্টিচ কৰিবই লাগে। কব
অহ পিছত তুমি কিহেৰে খালা দুপৰীয়া সেইটো নকলাতো?
অহ মই দালি খাইছো, বেঙেনা ভাজি খাইছো, আৰু লগত ইহ বনাইছিলে তুমি যে মোক কালি কৈছিলা, কিন্তু এইটো চলে কথা‌ যে কৈছে যে চলে মই টিয়াই কৰিছিলো অহ তুমি যে কৈছিলা ৰেচিপিটো অহ মই আজি টিৰাই কৰিছিলো সেই ভাতে বনাইছো উম সেই ভাল লাগিছে ঘৰ হা এই কেনেকে মানে তুমি যে কৰা যেনেকে প্ৰথম কলা যে নে চলে এখন, আচ্ছা আচ্ছা অহ অহ, তুমি এনে তুমি যেনে কলা ফাৰ্ষ্টত মই কেনেকৈ এইটো কেক চোলাখন মই দোকানৰ পৰা কিনি কিনি আনিম। আনাৰ পিছত ভালকৈ ধুম‌ কিন্তু ধোৱাৰ পিছত কেই ঘন্টা মানত‌ কিন্তু পানীত মই কেনে দি ৰাখিম অহ চলাটো কৰিম হা তাৰ যেতিয়া হৈ থাকিব তহ মই হাৰ্ট অলপমান কিন্তু পিয়াজ আদা নহৰু পিছাটো মানে আৰু বহুত কিবাকে অলপমান আলু কাটিলো হম, ত' এইবিলাক হল, এক দেৰ ঘণ্টা চলেখন যেতিয়া ই হৈ গল, অলপ মানতু ই মান, অলপমানতু চফ হব ন, কাৰণ ইমান টাইম ফৰো, হম'
উম হম।
বস্তু মই এতিয়া, আহ, এতিয়া মই কি কেৰাহী ললো, এতিয়া কেৰাহী লৈ কিনে অলপমান েল থ
উম।
আ যোনটো মই কাটি কিনে থৈ দিছিলো যে বস্তুবিলাক, নহৰু, আদা, পিয়াজ, সেইবিলাক মই ভালক অলপমান ফ্ৰাইড ৰাই কৰিলো, হেল্ল', অ অ' অলপমান ফ্ৰাইড ৰাই কৰিলো, অ'-অ', অলপমান ফ্ৰাই ফ্ৰাই কৰিলো, অলপমান ফ্ৰাই ফ্ৰাই কৰা পিছত, সেইটো জোন্তু মই ই'কি এইটো মই থৈ দিছিলো, যোনটো মই, এইটো পানীত যে মই বিজাই কিনে থৈ দিছিলো চলেটো, সেইটো মই এটা কেৰাহিতত দি দিলো, তাতে মই ক'ক, আহ, তাতে মই নিমখ, অলপমান হালধি, অলপমান কিকে জিৰা পাউদাৰ, অলপমান কি কয় ধনিয়া পাউদাৰ, অলপ কিমান, অ' কেনেকে জলকীয়া, উম, সেইটো দি কিনে, ভাল কৰি একেবাৰে কেনেকে লাৰি চাৰি কিনে, তাৰ অলপমান আগত, যেতিয়া মই অ' মই পেষ্টটো দিছিলোঁ, এটা পেষ্ট পেষ্ট। মই পেষ্টৰ কথা পাহৰি গৈছোঁ। পেষ্টৰ কথাটো হ'ল, মই এইটো আঁ কেনেকৈ
টমেটোটো।
অ', অকে টমেট পেষ্ট দিছো পিছত সনেকে পিয়াজৰ পেষ্ট দিছো অলপমান এক জুলুকীয়া আৰু চব আস্তে আস্তে কৰি ই কৰি কিনে মানে হাতাৰ লগ ভাল কৰি কিনে অলপমান ঘুৰাই ফুৰাই কিনে ত' অলপ মানে
উম।
সেইটোৱে ত' খাই কিনে, চবে ভালে কৈছে। মোক ক'লে যে কোনে শিকালে ৰেচিপিটো? মই ক'লোঁ যে, মোৰ লগৰ এজনী ছোৱালী আছে, এইবিলাক এ তে বোলে বনাইছিলে ঘৰত ত ই মোক কলে ৰেচিপি টো ত মোৰো মানে এইটো বস্তু কিনে বনাবলৈ কেকে মন কৰিলে ত মই ভাব ঠিক আছে তোম আজি মইতো ট্ৰাই কৰি কিনে আৰু কালি ক'ব গ'লে মই এইটো কিন্তু চব বিলাক ৰেচিপি কিন্তু মই কিখিকা কাগজত লিখি থৈ দিছিলো।
উম।
কাগজত লিখি থৈ দিছিলো তো বস্তুটো মোৰ কাৰণে, অ আজিকে বনাই কিনে খা
ঠিকে আছে অ', ৰেচিপি বিলাক লিখি থৈ কি কৰিব বনাই এই খালে অলপ ভাল লাগিবি ন?
অ', সেই
তাৰপিছত কেনেকে বনাব লাগে সেইটোও গম প পাই গলা তুমি।
অ', বাছ।
ঠিক আছে এদিন মোক বনাই খুৱাবাচোন।
অ', অ', চিঞৰ চিঞৰ আহিব
উ, উ হ'ব দিয়া ঠিক আছে আহিম ৰাখিছো দেই বাই বাই। উহ।
আহ।